হেল্ল'?
হেল্ল'? অ', কোৱা। অঁ মই বাচন ধুই আছো সবা।
অ', বাচন ধই আছা? অ', ময়ো মানে অলপ ইয়া কাম কৰি আছো ৰবা মানে ভাত বোৰ বনাই আছো হয় গল এতিয়া মানে বাঢ়ি দিওঁ দেউতাক।
কি কি বনালা?
আজি মাংস বনালো আৰু দালি বনালো আৰু ভাত বনাইছো।
আচ্ছা মইতো এতিয়া বাচন ধুই আছো মোৰ বহুত কাম আছে এতিয়া ঘৰ চৰ হাৰিব মুচিব আছে এতিয়া।
হয়, হয়, তুমি ঘৰৰ কাম কৰিব জানানে?
অঁ, জানো। গোটেইটো কাম ময়ে কৰো। এনেকেই, হয়, উম। মইও কৰো। আগতে মানে সৰু থাকোতে বহুত ইণ্টাৰেষ্ট লাগিছিল সৰু দ সেইকাৰণে কৰিছিলো তেতিয়াৰ পৰা পাৰা হৈ গ'লো ন? তেতিয়া পৰা মইয়ে কৰো আৰু। মায়ে মোকে কৰিব দিয়ে সেইকাৰণে মই কৰো। তুমি কৰা নে?
হয় হয় মইও কৰো, ম ময়ো ভাল পাওঁ কৰি কেনে। মই বেছিভাগ, তুমি কাম কৰি বেছি কি কাম বেছি ভাল পোৱা কৰি?
মইতো বেছি কাপ পঢ়োৱা কামতো বেছি ভাল লাগে মোৰ।
কি ক'লা?
কাপোৰ ধোৱা কামটো বেছি
হয়, হয়। ঠিকে ক'লা তুমি, হয় মোকো বৰ ভাল লাগে কাপোৰ ধুই। মোক মানে যিমান কাপোৰ দিলে আৰু সিমানে ধুই দিম আৰু, কিন্ত জাপাটো ভাল নাপাওঁ জাপাটো
হয় হয় জাপাটো মোকো এলাহ লাগে অ এইটো ঠিকেই গলে মই কেতিয়াও মানে কাপোৰ ধুলে ম মানে মায়ে জাপি দিয়ে
হয় মানে আমাৰ সময়ত মানে বেছি কাপোৰ ধোৱা যায় নহয় কি বেয়া গা বেয়া কিবা হ'লে মানে তে তে এনেকুৱা কাপোৰ ধুৱা দিয়ে গোটেই কাপোৰ ধুব লাগে ন ত যা ধৱোতো মই ধুই দিম হয় ধোৱাতো ধুই দিম কম্বল চম্বল চব ধুই দিম কিন্তু মানে মেলাত মানে এইটো শুকুৱাই কেনে জাপা তোমাৰ বৰ এলাহ লাগে আৰু মই খানা বনাই ভালে পাওঁ মানে কণী আঞ্জা বেছি বনাই বেছি ভাল পাওঁ মানে ভাল হয় ন যিহেটো কণী আঞ্জা বেছি টেষ্টি হয় টেষ্টি হয় চবে ক বহুত টেষ্টি বনাইছা বুলি কেনে আৰু ভাল লাগি যায় মনতটো আৰু বনাবাই
মোকটো বেছি চাটনি চাটনি বনালে ভাল লাগে মই চাটনিয়ে বনাওঁ বেছি আৰু এনে চবজি আঞ্জা চাঞ্জা বনাও মাংস ভাল লাগে মাংস বনাও
হয় মাংসও ভাল লাগে তুমি ঘৰৰ এটিয়া আৰু এতিয়া কি কি কৰিবা তুমি ঘৰ কাম চাম কৰি কেনে ভাতটো বনাবা নে
কৰি কিনে ভাত বনাম ভাত দালি ভাত আৰু চবজি কিবা বনাম চাটনি বনাম মই মইতো সদায় চাটনি বনাও মোক বৰ ভাল লাগে চাটনি বনাই কিনে কিবা কিবি চাটনি বনাই থাকো
কাৰণ তুমি নিজে এইটো কৰা ভালদৰে সজাই কিনে নিজে থোৱা
অ অ নিজে সজাই থওঁ ভাল লাগে অ বেয়া লাগে সেইটোতো হয় কোনোবা আহি যায় ন ঘৰত তেতিয়া বেয়া কৰি দিয়ে লেতেৰা চেতেৰা কৰি দিয়ে মোৰ একদম খং উঠিয়ে যায়
হয় ঠিকে কৈছে কোনোবা মানে এতিয়া কাম কৰাৰ সময়ত কোনোবা আহি গ'লে আৰু ভালদৰে বিচনাত বহিলে বেয়াকে বহে বৰ বেয়া লাগে ন মানে ক'বও নোৱাৰি বেলেগ কোনোবা আহিলে আৰু নেকি নিজৰ ভাই ভন্টি হ'লে ক'ব পাৰি যে ভালদৰে বহা বুলি কেনোই আইতাক লৈ বেলেগ মানুহ আহিলে ক'ব নোৱাৰি ন।
অঁ, অঁ ঠিকে ক'লে আৰু কোনোবা মানে ঘৰৰ আলো সেইয়ালে মানে ঘৰ চৰ সাজাই থ'লে
হয় হয় বৰ ভাল লাগে আলহী মানে আৰু এনেকুৱা ঘৰতো সজাই থ'ব লাগে যিহেটো ঘপকে কোনোবাযোৰা আহি গ'লে, ক'ব ন আজি অঁ ঘৰটো ইমান বেয়া কে থৈছা মানে মানে কিছুমান কয় ন ছোৱালী মানুহ ঘৰৰ কামতটো ভালদৰে কৰিব লাগে সেনেকুৱাকে তে মানে চব ছোৱালী মানুহ থাকে কা ঘৰতটো গম পাবা যি ভালে থাকে আৰু ল'ৰা মানুহ ঘৰতে কিছুমান ল'ৰা মানুহো থাকে যি ভালে ভালে থয় ঘৰবোৰো, কিন্তু কিছুমান থাকে ন মানে ঘৰটো ন সজায়, ভালদৰে নথয়।
উম উম ঠিকেই কলা, কিছুমান ল'ৰাই বৰ ভালকে সজায়, অঁ। ঠিকেই ক'লা, মোৰ ভাইটিয়েও কেতিয়াবা ঝাৰু চাৰু মাৰে।
হয় হয়, যিহেতু শিখালে শিকিব ন মানে আগৰ পৰা কৰিব দিলে যোন কৰি আৰু, আৰু পটককে যদি তুমি কৰিব দিয়া তাক লাছ লাগিব
হয়- হয় অঁ, অ ঠিকেই ক'লা সেইটোতো হয় সৰু পৰা শিকিলে তো ভালেই হয়।
হয় হয়, সৰুৰ পৰা যদি তুমি কৰিব দিবা তে সেইটো তোমাৰ কৰিবই, এইটো একু লাজ নালাগে আৰু এতিয়া ডাঙৰ হৈ যাব চ', তুমি কৰিবা ঝাৰু মাৰা বুলি
উম উম ঠিকেই ক'লা আৰু এটা কথা কওঁ মানে কাম চাম কৰিলে ভালে হয় নিজৰ কাৰণে কি কাৰন কি কেতিয়াবা মানে তুমি বাহিৰত যোৱা ন। বাহিৰত গৈ নিজে নিজৰ খ খানা বনাব লাগিব
হয় হয়-হয় এইটো ঠিকো কৰা তুমি মানে যেতিয়া কিবা কৰিব নোৱাৰিলে আৰু
ঠিকে ক'লা, এইটো শিকিব লাগে মানে এইটোতো শিকাতটো ভাল হয় এইটো বে বেয়া নহয় আৰু
হয় হয় এইটো লৰা ছোৱালী বুলি কথা নাই চবে শিকিব লাগে খানা বনোৱা এইটো ঘৰত কি কি বাহিৰৰ ল'ৰা ছোৱালী দুজনে যায় ন কাম কৰিবৰ কাৰণে, পঢ়িবৰ কাৰণে বহুতে বাহিৰত যায়। গৈ কেনে তলপ মানে নিজে খানা ব নিজে কিমান বাহিৰৰ খানা খাবা। নিজেও বস্তু চষ্টো আনি কেনে ঘৰৰ খানা খব পাৰিব ন। আৰু পইচাও বাচি যাব এইটো। সময়ত।
অহ ', ভাড়া ঘৰত থকা বোৰেতো সেনেকুৱাই নিজে। বনাব লাগে ন। আৰু কিমান বাহিৰৰ বস্তুতো খালে বেয়াই হয়। ঠিকেই ক'লা তুমি যি কৈছা ঠিকেই কৈছা। সেইকাৰণে এইটো শিকিব লাগে আমিতো ভাবো মানে কিছুমান থাকে যে লাজ কৰে ন সেনোক কুৱা হয় আৰু লাজ কৰিব নালাগে আৰু কামটো এটা কামেই হয় ন এইটো ঘৰৰ কাম বোলে ভালকে কৰিবই লাগে আৰু।
হয় ঠিকে কলা তুমি আৰু তুমি এনেকুৱা কেনেকুৱা মানে কেনেকুৱা টাইপৰ ঘৰ ভাল। পোৱা।
কি - কি ভাল পাওঁ?
হয় যিহেতু মানে বেছি কাম কৰিব নালাগিব ন।
হয় - হয় ঠিকে ক'ল অহ ', আৰু বেছি মানে ৰুম থাকিলেও মানে বেয়া ন সৰু-সৰু ৰুম থাকিল থাকিলে ভাল হয়। সৰু- সৰু থাকিলে তেতিয়া মানে চাফা কৰাত এইটো ন অহ', পটকে কামো হৈ যায় আৰু ভালো হয় ন।
হয়, ভালো লাগে পতকে কাম হৈ যোৱা কাৰণে।
উ তোমাক কেনেকুৱা ঘৰ ভাল লাগে?
হয়, মোকো অসম টেপৰে ঘৰ ভাল লাগে, যিহেতু মানে অসম টেপৰ ঘৰ হওক মানে, তিনটা চাৰিটা ৰুম লাগিব এইটো মানে কি কোনোবা মানুহ আলহী আহিলেও মানে বহাব পাৰি মানে এইটো ৰুম যদি বেয়া হয় চবতটো ৰুমতটো মানে কাম কৰিব নোৱাৰি তে এটা ৰুম যদি চাফা কৰি মানুহটো আহিকেনে বহিবতো পাৰিব ন। সেইটো কাৰণে মানে তিনিটা ৰুম থাকিব লাগে নহলে এটা ৰুম যদি থাকিলে এটা কিচেন ৰুম এটা ৰুম থাকিলে মানে প্ৰব্লেম হৈ যায়। যেতিয়া মই এটা ৰুমত বনাই আছো তে খানাই বনাই থাকি বনালে। আৰু ঘৰত সেইটো কোন কোনে চাফা কৰিব সেইটো কাৰণে তিনি চাৰিটা ৰুম শিকিলে মানে ভাল হয় আৰু কোনো মানুহ আহিলে পতকে সেইটো মোৰ বহাব পাৰিবা।
অঁ আৰু চাবাচোন ঘৰৰ কামটো এনেকুৱা দেখা দেখাত নালাগে যে বহুত কামটো নাই বুলি ন বহুত
হয় হয় হয় এইটো তুমি ঠিকে কলা মানুহতি বহুতে কয় যে ঘৰত থাকি কি কৰা কি নাই মানে মানুহ কয় ন মোৰ বাহিৰৰ ইমান পইচা কৰি পোৱা পইচা কামা মানুহ ইমান হেৰি কৰো বাহিৰে ইমান কষ্ট হয় কিন্তু মানুহ নাভাবে ঘৰৰ কামটো ঘৰতো মানে চৌবিশ ঘণ্টা যেতিয়া তুমি উঠিবা তেতিয়াৰ পৰা লৈ কেনে যেতিয়ালৈ
অঁ, অ সেনেকুৱাই ঠিকেই কলা আৰু মোক তো ঘৰৰ কাম চাম সেই কৰি মই তেতিয়া গা ধুলে মোৰ ভাল লাগে মই ৰাতিপুৱাই গা নুধো আৰু অ অ শান্তিও হয় মানে ভাল লাগে ঘৰৰ চাফা চা লাগে আৰু ঘৰ চাফা লাগে মনো শান্তি থাকে কিনো এনেকুৱা কাজিয়া চাজিয়া নহয় ভাল মানে উম এনেকুৱা হয় মানে ঘৰটো ঘৰে হয় যে আমাৰ মানে ঘৰে দি মানে আমাৰ মনো এইটো কৰি দিয়ে ন
হয় হয় মানে ঘৰতটো আমাৰ থাকিলে যে ঘৰ গৰম হৈ থাকিব ইমান গৰম ঘৰ গৰম ঘৰটো গৰম কিয় হয় গানে হয় মানে ভাল যে নথোৱা গানে হয়। তাৰ বেছি গৰম লাগে আৰু এতিয়া ঘৰত পতকে চ কৈ থাক সেইটো মানে ঘৰলৈ মিলি যাব আৰু। তুমি নহলে তুমি তাইকতো ঘৰ বহুত গৰম আছে। ত ঘৰৰ পৰা চাহপাত তাৰপা কৰিবা ঘৰত আহ কিনে বহিবা কি শান্তি লাগিব কি ভাল লাগিব হয় নে নহয়। হয় চাফ চাফা কৰি থাক লাগে যেনেকুৱা এতিয়া মকৰ ম মকৰা জালি থাকিল যি। ঘৰত সেইটো মকৰা যদি চাফ কৰিব। ভালা যি মানুহ ভাবে নকৰো বুলি ন মকৰা জালি মানে চাফা। কৰিব কিয় লাগে যিহেতু মানে পইচা প্ৰব্লেম হয় পইচা মানে নথকা হয় যে আৰু মকৰা জালি যাৰ ঘৰত
অহ ', কিছুমানে এনেকুৱা থাকে, কিছুমানে মানে - মানে কিছুমানে নামানে ন তেতিয়া কিছুমান কিছুমানে নকৰে আৰু চাফা কিন্তু তথাপি ঘৰৰ কাৰণ চাফা কৰিবই লাগে ন।
হয় -হয় কৰিবই লাগে মকৰা জালিবোৰ মানে ঘৰত এটা থকা বস্তু ন সেইটো কৰিবই লাগে।
ঘৰ ভালকে সজাব নোৱাৰিলে আমাৰ মনতও বেয়া লাগি থাকিব। আমাৰ কিবাত মানে এনেকুৱা খং উঠি থাকিব, কিবা কিবি হৈ থাকিব, এনে নিগেটিভ এনাৰ্জি আহিব ন হেৰি সেইবোৰ হলে ঘৰ চা- নাথাকিলে মানে লেতেৰা থাকিলে নিগেটিভ এনাৰ্জি আহে। আৰু তোমাৰ ঘৰ ঘৰতটো চাফা থাকিলে, হয় তেতিয়া মনতটো শান্তি লাগি থাকে। ভালো লাগে। চবে ফেমিলিৰ লগত ভালকে কথা পাতিব পাৰি মানে ভাল এটা লাগে ন ভালতো এইটো হৈ যায় মানে।
হয় ঠিকে ক'লা, তুমি আৰু বেলেগ কোনোবা আহি ও মানে বেয়া নকওক মানে আজিকালি হয় ন, কিছুমান দেৰি কাবাৰ ঘৰত, কলে এই বেয়া ঘৰ আছে, কি ঘৰ আছে তেনেকুৱা, সেইটো কোৱা মানে অপশচনতটো থুব নালাগে। আৰু ন। যিটো মোৰ ঘত আইকে - বেয়া কৈ যাৱক। সদায় মানুহ কাৰণে ভালে থ'ব লাগে য
উম ঠিকেই ক'লা আৰু ঘৰে হয় ন, মানুহে চাফা থলে তেতিয়া ভালো হয়।
তেতিয়া এটা ঘৰেটো আছে আমাৰ কাৰণে, কোনোবা আলহী আহা তুমি এতিয়া ঘৰতে মাতিবা আমি এতিয়া সৰু মৰু মানে কিছুমান ডাঙৰ মানুহ হয় যি ঘত মানে ধনী মানুহ ত হোটেলত মাতিব ন, হোটেল চোটেল বুক কৰি কেনে- তুমি তাতে থাকিবা তাতে থৈ তাতে মাতে আৰু আমি আমাৰ, আমিতো ঘৰতে মাতিব লাগিব কোনোবা ডাঙৰ মানুহ বিলাক আহিলে ঘৰত আহিব সিহঁতে, ঘৰত আহে ঘৰতো য সজাই ন
উম উম ঠিকেই কলা আৰু আমি কিবা মানে কিবা এইটো, উৎসৱ হ'লে কিবা হ'লে আৰু বেছিকে ঘৰ চাফা কৰো।
হয় হয় আৰু ভালৰে ভাল লাগে সেইটো সময়ত আৰু বেছি চাফা তাফা কৰিলে মানে। এনেতো ঘৰতো চাফা কৰিয়ে থাকো, কৰি কৰা হৈয়ে থাকে আও যেনিবা উৎসৱ যেতিয়া হয় মানে, এয়া বেছিয়ে ভাল লাগে আৰু। আৰু বহুত ধৰণৰ যিকিনো বস্তু হওক চব চাফ চাফা হয় আৰু। হয় হয় যেতিয়া দিৱালী চৱালী হও সেইটো সম মানে ঘৰৰ কালাৰ কৰি কেনে, ঘৰতটো মানে ভালদৰে সজাই কেনে বহুত ধুনীয়াকে য যোনতটো বস্তু লেতেৰা বস্তু পেলাই চেলাই কে চাফা কে কৰিলে বেছি ভাল লাগে।
হয় ঠিকে ক'লো এৰি তুমি কি কালাৰ ভাল পোৱা ঘৰৰ
ত বেছি ভাগ পিংক কালাৰ ভাল পাওঁ লাইট পিং ভাল পাওঁ আৰু মানে অঁ ৰঙা বগা কালাৰো ভাল পোৱা
আচ্ছা অঁ মই ঘৰত মানে ব্লু কালাৰ ভাল বা ব্লু হল পিংক হল তোমাৰ আৰু আৰু আৰু থাকে ন কিবা কিবি কালাৰ বোৰ থাকে ভাল লাগে সেইবোৰ কালাৰৰ মানে ঘৰত যিকোনো কালাৰ দিলে ভালে লাগে কিমান
হয় ঠিকে কৈছা তুমি পিং কালাৰ ৰ ভাল লাগে
অঁ ঠিকেই কলা টো ভাল লাগে ঘৰ বোৰৰ কাৰণে আৰু এনে ঘৰত ফুল গছ গছনি সেইবোৰ লগাঁলেও ভাল লাগে তাপত সজাই কিনে ৰাখিলে ভাল লাগে আৰু কিবা বি সজোৱাত
গছ গছনিতো লগাবই লাগে মানে যিকিনো ঘৰৰ হওঁক সৰু ঘৰ ডাঙৰ ঘৰ যিকিনো ঘৰ গছ গছনি লগাবই লাগে যি
তাকে অঁ ভালো হয় অক্সিজেনো পায় ন বহুত কিবা কিবি এইটোত কিবা ধৰণৰ এই আছে বেমাৰ চেমাৰ নহয় বৰ ভাল হয়
অঁ ভাল লাগিল তোমালত কথা পাতি ঠিক আছে দিয়া থেংক ইউ